নমস্কাৰ
অ হয় নমস্কাৰ
অ আপোনাৰ দিনটো কেনে গ'ল?
আহ আজি মোৰ দিনটো ভালেই গ'ল দিয়ক, মানে বেছি বেয়াও নহয় ইমানো ভাল নহয় ঠিকে নৰ্মেল কৈছো আপোনাৰ
অ মোৰো ঠিকেই একেই দিয়ক বাৰু আপোনাৰ অসমৰ সকলো।
আপুনি কওক কওক কওক অ।
আপোনাৰ অসমৰ সকলোতকৈ অ মানে ভাল লগা। উৎসৱ তো কি।
মোৰ আচলতে সকলোতকৈ আহ ভাল লগা উৎসৱটো হ'ল মোৰ মানে বিহু বেছি ভাল লাগে। মানে বিহুটো বেছি ভাল লাগে আপোনাৰ?
হয় হয় হয় মোৰো বিহুৱে ভাল লাগে, কাৰণ আমি অসমীয়া বিহুটো বেছি ভাল লাগে।
আমাৰ যে বিহুত। তিনিটা তিনিটা বিহু তিনিটা বিহু ভিতৰত আপোনাৰ কোনটো কোনটো বহুত বেছি ভাল লাগে।
মই বহাগ বিহুটো বেছি ভাল্।
আচ্ছা কিয় কাৰণটো?
কাৰণ তাতে বহুত ধেমালি হয়, তাতে নাচ গান হয় তাতে। বিহু। গাই গাই উ তাৰ অসমীয়া মানুহ। গৰুৰ পিছদিনা মানুহ বিহু থাকে। সাতটা বিহু থাকে বাৰু বহাগ বিহুত। সেইকাৰণে মোৰ বিহুটো মানে ভাল লাগে বহাগ বিহুটো বেছি ভাল লাগে।
আপুনি বহ বিহত কি কৰে বিশেষকে কি কৰে আপুনি।
মাঘ বিহুত।
নয় নহয় নহয় নহয় আপুনি মানে বহাগ বিহত কি কৰে মানে আপুনি।
অ বহাগ বিহুত বহাগ বিহুত। প্ৰথম। মানুহ বিহুৰ নহ গা ধোৱাৰ পিচত। মানে যাও ফুৰি। আপোনাৰ কোনটো ভাল লাগে তিনিটা বিহুত কৈ মানে বিহুত। মাজত।
মোৰো মোৰো আপোনাৰ নিচিনাই বহাগ বিহুটো। ৰঙালী বিহুত বেছি ভাল লাগে যিহেতু তাতে। নাচ গান বোৰ কৰা হয় আৰু মানে কি বহুত। ধৰণৰ ৰং ফূৰ্তিবোৰ হয়, ত সেইকাৰণে মোৰ বেছিকে বিশেষকে মোৰ ৰঙালী বহুত ভাল লাগে। বাকীবোৰ বিহুত, পিছে আপোনাৰ আপোনালোক। তাত মানে কি মাঘ বিহুতটো কেনেকে উদযাপন কৰে?
আমাৰ মাঘ বিহুতো? আমাৰ ইয়াত মাঘ বিহুতো অ। অ মানে আগদিনা ৰাতি। খন চবেই মিলি এসাঁজ খাওঁ মেজী। কাষত পিছদিনকালে উঠি কিনে আৰু আমি মেজিটো জ্বল। লাওঁ সকলে মিলি তৰৰ আশীৰ্বাদ লওঁ। সেয়াই আৰু ডাঙৰজনৰ আশীৰ্বাদ লওঁ চবে মিলি পিঠা খাওঁ লাৰু খাওঁ।
হয়, হয়, হয়।
দৈ চিয়া খাওঁ আপোনাৰ।
আচ্ছা। আৰু তেনেকুৱাই যিহেতু আমি অলপ মানে কি চহৰত থাকো ন ত' সেই হিচাপত। আমাৰ যিটো নিয়ম হয় আহ এই সেইটোতো নিয়ম চলেই যে এ। মানে কিে ৰাতিটো আহ তাৰ আগদিনা ৰাতি হয়তো এ ভেলাঘৰত থাকিব লাগে। অঁ ধৰক ফূৰ্তি ফূৰ্তি বাৰ্তা কৰি ধক এসাঁজ মান খোৱা হয়। ৰাতিপুৱা উঠি মানে যদি গাঁৱৰ চাইডে দেখা যায় যে তাতে কি হয়। আ নদী বা পোখৰিত কে যুগুৰবান মাৰ কিনে তিগাৰে। মানে মেজিতে জ্বলোৱা হয় কিন্তু আমাৰ চহৰত যিটো অ মানে পানী জাগা নাপ। থাকে আঁহ বা পুখুৰী চুখুৰী হয় নাথাকে নদীতো হয় বহুত দূৰত ত' সেইবাবে তেনেকে গা নু মানে গা নোধোৱা। তেনেকে মিলি জলা হয় ত ইয়াতেই তেনেকাকে কৰা হয় গাঁৱত নো কৰি পোৱা নাই আচলতে মই যিহেতু চহৰতে থাকো
চহৰতে থাকো মানে মোৰ ঘৰত আৰু মেজি এইটো বনোৱা হয় আৰু
হয় হয় আমাৰো আমাৰ আমাৰো তেনেকুৱা হয়। হয় তাৰপিছত আপুনি
কওঁক কওঁক।
হয় এ মোৰ মানে এটা প্ৰশ্ন আছিলে আপোনাৰ আপোনাক লৈ মানে কি আপুনি এ আমাৰ যে খেতি হয় য ত খেতিত। ৰাসায়নিক সাৰটো দিয়াটো বেছি আহ প্ৰয়োজনীয়। নে আপোন মানে এনেই যিটো মান কৃত্ৰিম ৰাসায়নিক সাৰ আহঁ। যিহেটো আৰু প্ৰাকৃতিক ৰাসায়নিক সাৰ আৰু কৃত্ৰিম ৰাসায়নিক সাৰ ত এই দুটাৰ ভিতৰত কোনটো আঁহ মান। দিলে বেছি মানে আপোনাৰ মানে উপকাৰ এটা বেছি হয় কোনটো আপুনি মানে কব মানে।
মইতো প্ৰাকৃতিকটোয়ে বেছি। যি সেই কৰিম কাৰণ, প্রকিতিৰ বস্তু টো হেৰি থাকিলে ভাল কাৰণ ৰাসায়নিক ভাৱে সাৰটো ব্যৱহাৰ কৰা হয় ত' বহুত মানে আহ খেতি খিনি নষ্ট হোৱাৰ বহুত সেই থাকে। আৰু সম্ভাৱনা থাকে সেইকাৰণে মই। আহ মানে প্ৰাকৃতিকটোৱে বেছি হে কৰোঁ।
হয় হয় কথাটো ঠিকেই কৈছে আপুনি।
হয় হয় হয়।
উম।
বাৰু আপুনি অসমৰ ক'ত ক'ত ফুৰিলে
অসমৰ মই বিশেষ ঠাইত খোলা নাই কিন্তু আহ মই এ বেছি দিন হোৱা নাই ৰব মই এ তুম জাং পিকত গৈছিলো।
তুম জাং পিকত এ আমাৰ হয় এইটো অসমত আছে তুম জাং পিক
হয় হয় হয়। অঁ হয়, হয়, হয়, হয়।
বহুত ডাঙৰ পাহাৰ এৰিয়া মানে কি এ পুৰা পাহাৰৰ ওপৰত উঠিব লাগে ত তাৰে পৰা যিটো। টো ভিউ ত ভিউটো চাই কিনে বহুত ভাল লাগে এটা মানে আৰু কিছুমান থাকে ন কিছুমান মানুহৰ থাকে যে পাহাৰৰ প্ৰতি বহুত মৰম এটা থাকে ভাল প এটা থাকে। ত পাহাৰ অ উঠি কেনে হয় বহুত ভাল পায় পাহাৰৰ যিটো তাৰ পৰা যিটো নাজাৰা দেখা যায়। এ ভিউ দেখা যায় ত সেইটো আহ লাভ কৰি মানে বহুতে কষ্ট কৰি উঠি যায় আৰু তাৰ ভিতৰত মইয়ে তেনেকুৱা পাহাৰ মই বহুত ভাল পাওঁ। ত' সেইকাৰণে মই তাতে গৈছিলোঁ হয় হয়। আৰু আৰু মই অসমৰ বাহিৰত মই এবাৰ শ্বিলঙত গৈছিলোঁ। আ ত' হয় শ্বিলংত যাওঁতে। তাতে এ তাতে বহুত ভাল লাগিছে যিটো পাহাৰীয়া ঠাই সেইটোও পাহাৰীয়া ঠাই। তাতে তাৰে নাজাৰা বহুত। তাৰে মানুহবোৰ তাৰে মানে গোটেই যিটো আমাৰ চাফ চিকুণ বুলি কোৱা হয় যিটো চিভিক চেঞ্জ বুলি কোৱা হয়টো এ তাৰে জাগাৰ চিভিক চেঞ্জটো আমাৰ বহুত ভাল।
হয় বুজিছোঁ বুজিছোঁ বুজিছোঁ মানে পৰিপাতি আৰু। মই।
মই তেজু তাৰপিছত নলবাৰীত গৈছোঁ তাৰ পিছত গৈছোঁ বালি সত্ৰও গৈছোঁ এনেকুৱা এনেকুৱা অসমৰ ভিতৰতে গৈছোঁ আৰু বাহিৰত মই শ্বিলঙতে গৈছোঁ। তাৰে বাহিৰত যোৱা নাই আৰু।
আপু শ্বিলংঙৰ কোন কোন জাগাত গৈছিলে?
মই শ্বিলঙৰ হেৰি। মোৰ মানে জাগাটোৰ নাম ইমান ভালকে মনত নাই চ মই মইতো এতিয়া যোৱা নাছিলোঁ ন মই। পাঁচ বছৰ আগতে মইমান যামো নাম ভালকে মনত নাই।
আৰু তাৰেঙাৰ নামবোৰ অলপ তেনেকুৱা মানে তাৰে লেংগুৱেজত নহ ত অলপ।
অ হয় হয় হয় হয় আমাৰ অসমৰ মানুহৰ অলপ মানে প্ৰব্লেম হয় ম
অ হয় মই বুজি পাইছোঁ। মোৰো মানে তেনেকুৱা আম মানে নামবোৰ মনত ৰাখোতে কষ্ট হয়।
হয় হয় হয়। হেৰি মই অ তেজপুৰ গৈছিলোঁ তেজপুৰত যে হেৰিবোৰ আছে। ঐতিহাসিকে।
হয় হয় আমাৰ যিটো ভাস্কৰ্য বুলি কোৱা হয় হয়।
হয় হয় হয় ভাল
তাৰে পৰিৱেশ আপোনাৰ কেনেকুৱা লাগিছে?
আহ মোৰ ভাল লাগিছে বহুত ভাল লাগিছে দেই তাৰে কাষতে আমাৰ ব্ৰহ্মপু
হয়
নদীত ধুনীয়া ধুনীয়া মানে প্ৰাকৃতিক দৃশ্য। দৃশ্য মোৰ মনোমোহা কৰি লৈছে ভাল লাগিছে বহুত ভাল লাগিছে।
পিছে আপুনি মানে কি গান শুনে নাই?
মই গান শুনো শুনো আপুনি শুনে?
মইতো শুনো আহ আপুনি কি কেনেকুৱা ধৰণৰ গান শুনি বেছি ভাল পায়?
মই সকলো ধৰণৰ শুনি ভাল পাওঁ অসমীয়া, ইংলিছ, হিন্দী। তাৰপিছত তামিল সকলো।
বেছিকে কোনটো হোনে মানে বেছি আপোনাক কোনটো মানে এট্ৰেক্টিভ লাগে মানে কি বহুত।
বেছিকে হিন্দীটো হিন্দীটো।
হয় মানে কি হিন্দী চিংগাৰৰ মানে কোনটো আপোনাৰ মানে প্ৰিয়? গায়ক হিন্দী চিংগাৰ ভিতৰত।
শ্ৰেয়া ঘোষাল আহ
হয় আপোনাৰ আপোনাৰ মানে কি এ বিদেশী গায়ক বা বিদেশী আমাৰ আ ছিংগাৰ বা ডান্সাৰে হওক তাৰে বিষয় গিলা আপোনাৰ কি মতামত মানে কি কি ভাবে তাৰে ছিংগাৰবোৰৰ কথা বিদেশী যিটো আমাৰ হলিউড বুলি কোৱা হয়
হয় হয় মই ভালে ভাবো কাৰণ মানে সিহঁতেও লাইক অ সিহঁতেও মানে বহুত ভালে গান গাই আমাৰ জুবিনদাৰ দৰে আৰু সিহঁতো এজন এজন ডাঙৰ গায়ক এজন এজন ডাঙৰ গায়ক অহ গায়িকা সিহতে মান নে সিহঁতৰ কণ্ঠটো বহুত ভাল
ভাল হয় হয়
মানে আৰু যোনবিলাক নৃত্য নাটিকা কৰা আ
হয়
অ আ মানে ডেন্সাৰবোৰ আছে চ' সিহঁতেও নিজৰ কষ্ট কৰি আছে আৰু বহুত ভালেই নৃত্য কৰে আমাৰ অসমৰ মানুহৰ দৰে আমাৰ অসমৰ ডেন্সাৰৰ দৰে
হয় কিছুমান কিছুমান ক্ষেত্ৰত মিল থাকেই দিয়কচোন কিন্তু কিন্তু চবৰে কলা সংস্কৃতি অলপ বেলেগ বেলেগ নহয় আমাৰ অসমীয়া বেলেগ
চবৰে বেলেগ আমাৰ অসমীয়া আমাৰ অসমীয়াটোতো বহুত আমাৰ চবৰে অন্তৰৰ মাজত আছে বেছি বিশেষকে আমাৰ জুবিন দা
বেছি বিশেষকে হয় এইটো এইটো ঠিক কৈছে জুবিনদা হয়তো আমাৰ মাজত নাই কিন্তু চিৰদিনলৈ অমৰ হৈ থাকিব আমাৰ মনে মনে আমাৰ আ মুখে মুখে হয় জয় জুবিন দা তেনেকোৱাকে থাকিব
হয় হয়
পিছে হয়
কওকচোন কওক কওক কি ক'ব খুজিছিল আৰে নহয় মানে আমাৰ দচ মিনিট সমাপ্ত হৈ গ'ল মানে সেইকাৰণে মই জাষ্ট বাৰু বুলি কৈছিলোঁ
হয় দিয়ক